হেল্ল, উম, কোৱা। এ আছো আৰু শুবলৈ যাওঁ যাওঁ আৰু।
অ, অ, ভাত পানী খালা ন।
পানী খালো খালো এই কাৰেণ্টটো নাছিলে কাৰেণ্টটো আহিছে তাকে সোমগে আৰু এতিয়া।
অ, অ, অ, তাকে। তাকেহে, কাৰেণ্ট আহিলে? অ', আহিলে আহিলে আমাৰ ইয়াতো কাৰেণ্ট আহিলে বাৰু।
অ', অ'।
কি খবৰ খাতি ঠিকে আছে নহয়?
বাকী খবৰ খাতি ঠিকে আছে। মা হেই এই ঘৰত মোটামুটি ঠিকে আছে, তাকে আজি এফালে গৈছিলো মানে মই বৃহৎ কাহিনী এটা উম দেখি আহিলো তাকে বোলো কাক ক'ম। তোমাকে কোৱা কথা আছিলে, মই তোমালৈ ফোন কৰা কথা আছিলে।
অ', কোৱাচোন।
এ মানে কেচটো কি হ'ল শুনিবা দেই। আমাৰ বহুত দিনৰ পৰা মানে আমাৰ ওচৰতে এখন ডাঙৰ নৈ আছে ন। তোমাৰ দূ নৈখনৰ কথা কৈছো। সেইখনৰ মানে তোমাৰ এই শিল বালি নিয়া মানে কাৰ্যখিনি মানে বন্ধ হৈ আছে তোমাৰ কুৱাৰী। আহ শিলটোৱে বহুত দিনৰ পৰা মানে কি হৈছে তোমাৰ সেই খনন কৰি দিয়াৰ লগে লগে কাষৰ মাটিবোৰ যেতিয়া লৈ গুচি যায় ন। তেতিয়া তোমাৰ হেৰি হয় যে এইটো মাটিখিনি মানে পানীখিনি যেনিয়ে তেনিয়ে গুচি যাবলৈ লয় যে। কাষৰ মানে অঞ্চল খিনিলে পানী উঠি যায়। তাৰপাছত কি হ'ল সেইটো কাৰণে কুঁৱাৰী বন্ধ কৰি থোৱা আছে। শিল বালি খনন কাৰ্য মানে একদম বন্ধ কৰি থোৱা আছে। কিন্তু আজি তোমাৰ বহু দিনৰ পৰা মানে, যি কণ জেগাৰ পৰা আগতে শিল বালি নি থাকে সেইকণ জেগা নহয় বেলেগ একণ জে জেগাত মানে ঘাটি এটা পাতিছে দেই। তাতে মানে কিছুমান মানুহ আছে যিয়ে মানে চান্দা তুমি ত লৈ গৈছা নহয়। তোমাৰ পৰা দিনটোত যেনিবা তোমাৰ পৰা এশ টকা ল'লে। তেনেকে মানে সেই পাৰ্টিটোৱে মানে এশ টকা এশ টকা সেই লয়, ডাম্পাৰ বুকৰৰ বেছি বাকী ট্ৰেক্টৰ বুকো কম মানে। তাৰ পিছত বহুত দিনৰ পৰা বন্ধ কৰা কুৱাৰি বন্ধ কৰা বহুত টাইম হ'ল তাৰ পিছত এতিয়াও মানে বহু দিনৰ পৰা সেই বে আইনীভাৱে মানে কামটো মানে চলি আছে।
হয়, হয়।
আজি আজি মানে কি হ'ল তোমাৰ সেই তেনেকে উঠি অহোতে দলং পাৰ হৈ পেলাই মানে গৰু এটা খুন্দিয়ালে।
তাৰ পিছত গৰুটো খুন্দিওৱা লগে লগে মানুহখিনি মানে সেই কি হ'ল আৰু যিহেতু আগৰ পৰাই মানুহে মানুহখিনি সেই দুৰ্নীতিটো দেখি আছিলে দুৰ্নীতিটোৰ বিৰুদ্ধে মাত মাতিব সিহঁতৰ এটা কাৰণ দৰকাৰ হৈ আছিলে। যেতিয়া সেই ট্ৰেক্টৰখনৰ দ্বাৰা মানে গৰুটোৰ যেতিয়া মৃত্যু হ'ল। তেতিয়া লগে লগে বন বিভাগলৈ ফোন কৰিলে। যে এনেকুৱা তেনেকুৱা যিবোৰ বে আইনী ভাৱে হেৰি নি আছে বালি নি আছে। তাৰ ফলত আজি মানে এটা গৰুৰ মৃত্যু হৈছে কিবা কিবি কৈ পেলাই সিঁহতে উম, বন বিভাগলৈ ফোন কৰিলে। তাৰ পিছত বন বিভাগৰ মানুহ আহিলে। আহি পেলাই বন বিভাগৰ মানুহ আহি পেলাই নিমাত নহয় গোটেই মানুহখিনি। মানে বন বিভাগৰ যিখিনি পুলিচ বিষয়া আহিছিলে! মানে বন বিভাগৰ যিখিনি পুলিচ বিষয়া আহিছিলে! সিহঁতবোৰ আহি পেলাই এতিয়া ক'ব পৰা নাই নহয়, মানে জনসাধাৰণৰ ওচৰত মানে সিহঁতে মুখ খুলিব পৰা নাই মানে। কেলেই খুলিব মানে এই যে ট্ৰেক্টৰ কেইখনৰ পৰা মানে পইচা মানে সিহঁতেও নি থাকে গম পালানে নাই?
হয়, হয়, হয়।
আচলতে মানে এই ট্ৰেক্টৰখিনি নোৱাৰে বুলিও সিহঁতে কৈছে। কিন্তু সিহঁতক পইচা দিলে মানে চবেই কাম কৰি উঠিব পাৰে।
উম, এতিয়া এই এই তুমি এই কোৱাৰী কোৱাৰী কথাটো যে কৈছা।
উম।
এতিয়া এইটো চৰকাৰে সম্পূৰ্ণভাৱে বন্ধ কৰি থৈছে, গম পাইছা নাই। এতিয়া অ' সম্পূৰ্ণৰূপে বন্ধ কৰি থোৱা আছে। আমাৰ ইয়াতে তুমি সেইটো কাহিনী মইও দেখিলো সেই দিনা। তাৰ মানে গ'ম পাওঁ। আমি কোন সেই কুৱৰীটো কোনে ঠিকা লৈছে বা কোনে সেই টো কিমান বছৰৰ কাৰণে ৰাখি থৈছে গ'ম পাওঁ কথাখিনি। আমি কলেজ জলৈ যাওঁতে সিদিনাখনি কি হয় মানে সেই মানুহ জনে, তোমাৰ পইণ্টে পইণ্টে মানুহ ৰ খাই থৈ দিয়ে।
অ'।
সিহঁতৰ টেক্টৰ কুৱাঁৰীৰ পৰা ওলোৱাৰ পৰা ডেষ্টিনেশ্যন পোৱালেকে প্ৰত্যেকটো ইনফৰ্মেচন মানুটো ওচৰ থাকে। ক'ত ক'ত পুলিচ ৰখি আছে, ক'ত কোন নোট হেৰি আছে সেইবোৰ গম পোৱা নাই।
হয় হয়।
তে আমিতোঁ চাই আছোঁ ন, মানুহজন যে বহি থাকে, চেণ্টাৰত চ গোটেইখিনি কন্ট্ৰল কৰি থাকে চাই থাকে। তাৰপিছতে কথা কথা কথাবোৰ মানে কি হয় আজিকালি দেখি শুনিওঁ ক'বল নোৱাৰি। আচলতে কি হয় এইবোৰ আচলতে প্ৰশাসনওঁ আজিকালি যথেষ্ট দুখ থাকে। কি ক'বা পঢ়াস প্ৰশাসন পশাসন বিষয়া এতিয়া তুমি এটা কথা চোৱা দুৰ্নীতি ক্ষেত্ৰত এতিয়া এই আ, কেইদিনমানৰ আগত আমাৰ লখিমপুৰৰ যে প্ৰাক্ত প্ৰাক্তন মানে লখিমপুৰত আগতে আছিলে। এগৰাকী পা হেৰি এ, ডি চি। তেখেত বৰ্তমান আ, দিয়া তেতিয়া তেওঁ এ এজন ভাল আছিলে শিক্ষিত আৰু তেখেত মানে যথেষ্ট সন্মান প্ৰাপ্ত ব্যক্তি আছিলে। এ, কেদি কেইদিন মান আগত তে মই খবৰ পাইছোঁ মই নামটো আচলতে নাজানোঁ আৰু ল'বও বিচৰা নাই বাৰু। এ, তেখেত তৰ অ, খবৰ পাইছোঁ যে তেখেতৰ ঘৰত কিমান লাখ টকা জব্দ কৰিছে। আৰু লগতে তেখেতে সেই ঘো ঘোঁচ লোৱাৰ প্ৰমাণ সহ তেখেতক গেপ
অ', এই এ, ৰ'বা দেই। এই কথা তুমি মোক কৈছাঁ পতককে মনত পৰিছে। মই মই তোমাৰ কথাটো কৈছোঁ শুনিবা দেই। তুমি আমাৰ আ, আমি ইউনিভাৰ্চিটি মানে সদায় অহা যোৱা কৰি থকা ৰাস্তাঁতে মানে কাষতে মানে এটা ঘৰ আছে। ঘৰটো মানে তোমাৰ এখন হোটেল কাষতে আছে হা অকলশৰীয়া ঘৰ দেই।
ঘৰটো মানে আছাম টাইপ প ঘৰ। একদম সাধাৰণ ঘৰ অতি সাধাৰণ ঘৰ তুমি দেখিলে মানে, এনেকুৱা নহয় যে একদম মধ্যবিত্ত কিবাকিবি তেনে নহয় ভাল ঘৰেই কিন্তু ঘৰটো মানে ৰঙে চঙে তুমি এটা সাধাৰণ ঘৰ। তাত তুমি এনেকুৱা কোনো সন্দেহযু যুক্ত কোনো কথা নাথাকে তাত দেই।
উম।
তাৰ পাছত সেই হেৰিয়াৰ পিছত মানে এইটোঁ কি বুলি কয়, এদিনাখন মানে আমি এটা যেতিয়া কলেজলৈ গৈছোঁ তাত দেখিছোঁ বহুত মানুহ মানে একদম গোঁট খাই আছে, পুলিচ আছে তাৰ পা আকৌ তোমাৰ অ, এই এখন মানে জীপ দেখিছোঁ দীপ জীপখনৰ মানে তাত লিখা আছে যে কাষ্টম ডিপাৰ্টমেন্ট কিবা বুলি। তাৰপিছত তেতিয়া আমি কথাঁত টো গম আমি ভাবিছোঁ যে কিবা এটা চাগে হ'ল নহ'লে সেই ঘৰ মানুহোঁ চাগে বহুত ডাঙৰ মানুহ, তাত চাগে সি ঘ লে আহিছে বহুতে চাগে লগ কৰিবলৈ আহিছিলে আমি সেই বুলি যদিওঁ তাৰ পিছত আমি গম পাইছোঁ, সেই মানুহ ঘৰ মানে সেই মানুহ ঘৰৰ পৰা ন। তোমাৰ ছয় কোটি টকা জব্দ কৰিছে।
অ', আচ্ছা।
সাধাৰণ ন আৰু সেই মানুহ ঘৰ পইচা থৈছিলে পাছফালৰ এনেকে বস্তাঁত। গম পাইছাঁ মানে আমি যেনেকে ধানৰ থৈলা বস্তাঁ তেনেকে যেনেকে হ, তাৰ সিহঁতে সেই ছয় গুটি থকা মানে তাত মানে তোমাৰ থৈছিলে আৰু ওপৰঞ্চি সিহঁতক গুৱাহাটীৰ মানে আৰু জেগাঁত মানে সিহঁতে সেই মানে পইচা জব্দ কৰি পেলাই মানে সিহঁতে ইয়াত পাইছেহি। ইয়াত আৰু লাষ্ট সিহঁতে ভেকচনটো কৰিছে। এতিয়া মানে বৰ্ত বৰ্তমান সমাজখনত মানে তুমি মই এইটো কথা ক'ব বিচা তুমি যিবোৰ বস্তু দেখিছা ন সেইবো সেইবোৰ বস্তুৱে যে সত্য হ'ব সেই কথাটো তুমি বৰ্তমান
নোৱাৰি, নোৱাৰি, নোৱাৰি, নোৱাৰি, এতিয়া চোৱা মানে কি হয় মানুহবিলাকৰ ইমান এটা পাৱাৰ পজিশন পাই যোৱাৰ পিছতো আজিকালি বা চৰকাৰে ইমান খিনি কটকটীয়া হোৱাৰ পিছতো কিন্তু আজি বৰ্তমানলৈকেও দুৰ্নীতিটো নিৰ্মূল কৰিব। নোৱাৰে, আচলতে। কথাটো কি গম পোৱা নাই ইয়াত গোটেইটো জড়িত হৈ আছে মানুহৰ আত্ম উপলব্ধি বা আত্ম সচেতন উপলব্ধি কথা জড়িত হৈ আছে কথাটো যেতিয়া যেতিয়ালৈকে মানুহৰ মানসিকতা পৰিৱৰ্তন নহব বা মানুহে সঠিকভাৱে নিজে শুদ্ধৰ ওপৰত স্পষ্টৰূ পথ ছোলিবলৈ নিজে সিদ্ধ্তটো নোলব আচলতে ৰাইজ বা পক্ষাষণ যি সেই হলে সেই ভুলতটো কৰিবই মানুহে আজি আজি ইমান খিনি শিক্ষিত হৈও আজিকালি উচ্চ পদবীধাৰী বিষয়াসকলৰ মতেতে অলৰেডি উদাহৰণ দিছোয়ে। সবৰ কথা নখো চবৰ কথা টানি নানোৱে আমি হয় নে নহয় যিমান খিনি দে খি আছো যিমান খিনি দেখি আছো বা যথেষ্ট শিক্ষিত লোকক সকলে শিক্ষিত লোকসকলে সেই অনৈতিক কাৰ্যয়সমূহে হওক বা দুৰ্নীতিক ক্ষেত্ৰত মাজলৈ আহা দেখা পোৱা যায়। এতিয়া ইয়াৰ মূল কাৰণতে কি দেখা পোৱা যোয় তুমি চোৱা? তেওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ চ, চৰকাৰৰ নিজৰ সেই পাৱাৰ খিনি বা শক্তি ছোলিবোৰ কাৰণে পৰাপ্ত পৰিমণৰ ধন আছে এতিয়া তেওঁলোকৰ আচলতে কিহৰ অভাৱ আছে যাৰ এই দুৰ্নীতিৰাকাক চক বা চক কৰিবলগীয়া ইয়াৰ মূল কাৰণটো হৈছে মানুহৰ উচাহ কাহ মানুহৰ এই যোনটো আচলতে অ, আকাংক্ষাটো কি মানুহৰ বহল হৈ পৰিধিটো বহল হৈ, হৈ, গৈ থাকে। আৰু সহজ ভাষাত ক'বলৈ গ'লে সহজ ভাষাত অসমীয়াত ক'বলৈ গ'লে লোভেই পাপ, পাপেই মৃত্যু নহয় জানো।
একদম, একদম।
এতিয়া এই ক্ষেত্ৰত মই মানে এজন শিক্ষিত বা এজন জনা শুনা ব্যাক্তি হিচাপে এইখিনি কাম নকৰে বা এখন সচেতন সমাজৰ বা সচেতন দেশৰ এখন সচেতন নতুন নাগৰিকে কিন্তু সেইখিনি কাম নকৰে বুলি মই ভাবো। যদি কৰিছে তেখেত কিন্তু আচলতে সফল হোৱা নাই ভ্ৰতে সফল হোৱা নাই কাৰণ এটা পাৱাৰ পজিশন পালে তেওঁৰ জীৱনত সফল হোৱা নাই কাৰণ নিজৰ কৰ্ম যিটো, হেয়ত কৰ্ম পাইছে। কৰ্মৰ ক্ষেত্ৰতে তেখেতে যদি অনৈতিক কৰে তেনেহলে মই নাভাবোঁ যে তেখেতে এটা সফল দিশত বা এটা সফ
হয়, এইটোতো এটা ডাঙৰ কথা ন মানুহে বৰ্তমান মাজত কি উচ্চাকাংক্ষা ফলতে মানে মানুহৰ এ, আটাইতকৈ ডাঙৰ মানে গোটেই হেৰি এইটো মানে উচ্চ আকাংক্ষাই হৈছে ন মানে মানুহে বেছি টকা লাভ বা বেছি অৰ্থ বা বেছি শক্তি লাভৰ বাবে তেওঁলোকে বিভিন্ন মানে মূলক কাৰ্য লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে
অ'।
সেইটোৰ ফলতো আমাৰ বৰ্তমান সময়ত বহুতোৰ বৰ, বৰ ঘটনা আমি দেখিবলৈ পাইছো ন।
দেখিছো, দেখিছো, দেখিছো নিশ্চ ৰব দেখিছো এতিয়া এতিয়া চোৱা? এতিয়া এই ক্ষেত্ৰত চোৱা চৰকাৰে যিমানেই পদক্ষেপ লৈছে যিমানেই নিখুধ কৰিবলৈ চেষ্টা কৰিছে। বা আমাৰ যিমানে সচেতনতা খিনি লৈছে। তথাপিতো আজি এটা এইখিনি না যোৱাৰ আগতে এটা কথা কওঁ যে আমাৰ মই এটা কথা কাৰোবাৰ অতচাৰ কৰা আৰু অতাচাৰ বা দুইটা একেই বা দুইটা একেই দুইটা কোনোবাই যদি দুৰ্নীতিত লিপ্ত হৈছে আৰু কোনোবাই যদি সেই দুৰ্নীতিৰ সমৰ্থন কৰিছে বা তোমাক ধৰক কোনোবাই ঘোছ এটা বিচাৰিছে তুমি যদি মানুহজনক ঘোচ দিছা দুইজনে কিন্তু সমান দায়ী, সেইটো কিমান মানা তুমি?
সেইটোতো হয় এতিয়া চোৱা এজন ব্যক্তি তীকে ঘোজ দে যেতিয়া আনজন ব্যক্তিয়ে তেখেতক ঘোজ প্ৰদান কৰিব কিন্তু এনেকুৱা ক্ষেত্ৰত বৰ্তমান সময় এনেকুৱা আ, হৈছে ন' কিছুমান কাম ঘোচ ন-নহ'লে নহয় মানে তুমি এতিয়া আমি দেখা পাইছোঁ যে আ বিভিন্ন সময়ত এই তোমাৰ পেঞ্চনৰ কথাক লৈ পেলাই আমি বিভিন্ন কাহিনী শুনি থাকো যে, পেঞ্চনৰ তেওঁলোকে পাবলগীয়া এটা নথি পত্ৰ সাধাৰন চাইনৰ বাবে তেওঁলোকে প্ৰায় মাহ মাহ ধৰি পেলাই অফিচ কাছাৰী লৈ আহি থাকিবলগীয়া হৈছে, কিন্তু সেই অফিচ কাছাৰীলে সেই ছমাহে যিটো কাম হোৱা নাই সেই টকা দহ হাজাৰ দিয়াৰ লগে লগে সেই অফিচাৰজনে সেই কামটো ঘপকে কৰি দিলে।
কৰি দিয়ে হয়।
তেনেকুৱা ক্ষেত্ৰত কিন্তু ঘোঁচ মানে মানুহবিলাকে দিবলগীয়া হৈছে।
হৈছে হৈছে। এতিয়া সেই ক্ষেত্ৰত তুমি কি ভাবা? যে মানুহে সেই যোন দুই এটকা পইচাৰ কাৰণে ইমানখিনি তেওঁ লোকে নিজৰ কামৰ কাৰণে প্ৰাপ্যৰ কাৰণে পইচাটো পাই যদিও আকৌ সেই দৰিদ্ৰ দুখীয়া লোকসকলৰ কামটোৰ কাৰণে যে
এনেকে পইচাটো লাগিব হয়।
আচলতে নি-নিকৃষ্ট মানে শিক্ষিত হৈ একদম নিকৃষ্ট মানসিকতাৰ ধৰ আৰু গোটেই চিষ্টেমটোক আচলতে
নহয় জানো, এতিয়া তেওঁলোক কে দৰমহা পোৱা হেৰিটোৰ উপৰিও মানে তেওঁলোকে উষা কাংখীটো জহতেতো সেইখিনিক কাম সিহঁতক লিপ্ত-লিপ্ত হয়গে ন'।
হু, হু। তাকেইেতো, আচলতে কথাখিনি সেইখিনিও কাৰণ মই এটা যোনটো কথাটো কলো যে সমাজখনৰ গোটেই অৱস্থাটো উন্নয়ন কৰিলে নহ'ব, এই যিসমূহ ব্যাধি আছে এই ব্যাধিসমূহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব হ'লে আচলতে অকল এটা শিক্ষিত প্ৰজন্ম অকল যে পাঠ্যপুথি এটা শিক্ষিত প্ৰজন্মৰ সৃষ্টি-সৃষ্টিৰ কথা আমি কবলৈ নাযাওঁ আচলতে ব্যৱহাৰিক দিশৰে হওক, সংস্কাৰিক দিশৰে কথাই হওক এই গোটেইখিনি ক্ষেত্ৰত আচলতে প্ৰজন্মৰ সৃষ্টি হ'ব লাগে। এতিয়া তুমি এই ক্ষেত্ৰত কি ক'বা যে এই ক্ষেত্ৰত সংস্কাৰৰ কোনোবাখিনি নহয় কোনোবাখিনিত বাৰু ভূমিকা আছে নে বা বা সংস্কাৰৰ অভাৱ আছে নেকি?
আছে এতিয়া আমি যিখিনি পাইছোঁ সিঁহতে সন্তুষ্ট থাকিব লাগে। এইটোও চিন্তা কৰিব লাগে যে আমি যিখিনি পাইছোঁ বহুতে সেইখিনি বস্তু পোৱাই নাই। গতিকে আমি মানে যিখিনি বস্তু পাইছোঁ ন' তাতকে বেছি আমি আশা কৰিব নালাগে আৰু আমি এই টোও চাব লাগে যে আমি যিটো কাম কৰি আছোঁ যদি আমাৰ সাধাৰণ এটা চাইন বা সাধাৰণ এটা চিগনে নেচাৰ জৰিয়তে যদি বেলেগ দহজনৰ যদি উপকাৰ হয় তেতিয়া সেই কথাটো আমি উপকাৰটো আমি কৰিবলৈ কিয় আমি মানে ইচ্ছা নকৰোঁ। মই সেই কথাটো ভাবি নাপাওঁ, এতিয়া মোৰ ক্ষেত্ৰত যদি মই কবলৈ যাওঁ যদি কিবা এটা সহজ এটা কাম বা কোনোবা যদি কাৰোবাৰ যদি বিপদত যদি সহায় কৰে তে সহায় লাগে তেতিয়াহ'লে মই আ, নিৰস্বাৰ্ত ভাবে মই তেখেতক হেৰি কৰিম মই সহায় কৰোঁ কিন্তু কিছু কিছুমান মানুহে কৰিব নিবিচাৰে তাৰ কেৱল পইচাটো আহি থাকে।
নিবিচাৰে, হয় হয়। গতিকে আ, মানে তুমি মানে এই গোটেই ক্ষেত্ৰত মই এটা কথা বিশ্বাস কৰোঁ বা এ এই কথাখিনি এটা হেৰি কৰো যে শিক্ষাৰ লগে লগে সংস্কাৰৰ অভাৱেও আচলে আচলতে সমাজত কিন্তু শিক্ষিত মানে পাঠ্যপুথি শি